হয় নম
হেল্ল'।
হয়, নমস্কাৰ।
নমস্কাৰ।
হয় খোৱা বোৱা কৰিলে? বৰ্তমান মই এই খাই বৈ উঠিছোঁ আৰু খাই বৈ উঠি অকণমান বিশ্ৰাম লৈছোঁ। বহুত গৰম পৰিছে যে।
খানা-পিনা কিহে খোৱা হ'ল?
খানা মানে, আলু ভাজিলে লগত মচ মচুৰ দাইল আৰু কাজি নেমু চেপি লগত দুটা গৰৈ মাছো আছিলে লাঙিত লগা, সেয়াই খালোঁ আৰু। খোৱা হ'ল নহয় আপোনালোকৰ?
হয়-হয় খোৱা-বোৱা হ'ল। বতৰৰ বস্তু বতৰতে খালো। ৰঙালাও, আলু, চয়াবিন। তাৰ পৰা বডি আলু চব্জি।
হয়, হয়।
তেনেকৈয়ে খোৱা হ'ল বাৰু। হ বৰ্তমান সকলোৱে ভালেই বাৰু। আপোনালোকৰ ঘৰত সকলোৰে স্বাস্থ্য পাতি ঠিকে আছেনে?
হয়, হয়। বৰ্তমানটো ঠিকে আছে বাৰু সকলোৰে ভগৱানৰ কৃপাত।
হয়। বৰ্তমান বতৰৰ পৰিস্থিতিৰ লগত খাপ খাই মানে মানুহৰ বহুত বিভিন্ন ধৰণৰ বেমাৰ, বেমাৰত পৰা দেখা পোৱা গৈছে।
হয়, হয়।
মানে স্বাস্থ্যৰ প্ৰতি মানে বহুত যত্ন লোৱাটো মানে মানুহৰ বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে।
হয়, হয়। এই ক্ষেত্ৰত মানে যদি আমি চাবলে যাওঁ। খাদ্যটো এটা প্ৰধান ভূমিকা আপোনাৰ পালন কৰি থাকে এই স্বাস্থ্যসন্মতৰ ক্ষেত্ৰত।
আমাৰ গাঁৱৰ মানুহখিনি যিহেতু আমি প্ৰায় গাঁৱলীয়া খাদ্যবিলাক খাই থাকোঁ। ধৰক ঘৰতে হোৱা শাক-পাচলি বা ঢেঁকীয়া, কচু থোৰ নিচিনা এইবিলাক গাঁৱলীয়া খাদ্যবোৰ খাই থাকো কাৰণে আমাৰ গাঁৱলীয়া সমাজত অলপ
অলপ হ'লেওঁ আপোনাৰ স্বাস্থ্যসন্মত কিছু ক্ষেত্ৰত অকমান উন্নত হৈ আছে আপোনাৰ। আপুনি যদি বাহ সেই সাৰ দিয়া পাচলি খিনি খোৱা চহৰৰ বিয় ব্যক্তিসকললৈ চাই তাৰ তুলনাত মানে আমাৰ মানুহখিনি যথেষ্ট স্বাস্থ্যৱান হৈ আছে বুলি মই ভাবোঁ।
হয়, নিশ্চয়কৈ আমাৰ গাঁৱৰ মানুহসকল মানে ভবাতকৈ অকমান বেছিকৈ সবল। টাউন এলেকাৰ মানুহতকৈ বেছিকে সবল। তেওঁলোকৰ খাদ্য, পানী যথেষ্ট উন্নত। তেওঁ তেওঁলোক বিভিন্ন সময়ত বিভিন্ন কামৰ সৈ জড়িত থাকে যদিওঁ মানে তেওঁলোকে বহুত কষ্ট কৰিব পাৰে আৰু পৰিশ্ৰমী হোৱাৰ কাৰণে মানুহৰ স্বাস্থ্যটো অকমান সন্মত হৈ থাকে। উন্নত মানৰ হৈ থকাৰ কাৰণে তেওঁলোকে মানে বিভিন্ন ধৰণৰ ৰোগৰ পৰা সাৱধান হৈ থাকিব পাৰে। আমি নগৰ এলেকাৰ তুলনাত আমি গাঁও এলেকাত মানে বেমাৰ হলেওঁ সেই বেমাৰটো মানে বহুত কম যেন দেখা পাওঁ।
হয় হয় মানে আমি যদি চাবলৈ যাওঁ হয়। যোনটো মানে সংক্ৰমণতটা ধৰক ফটককৈ এটা বেমাৰ এজন মানুহলৈ বিয়পি যোৱা। যোনটো গুণ। সেই গুণতটো মানে আমাৰ গাঁৱৰ মানুহৰ ক্ষেত্ৰত যে পৰিমামানৰ কম কাৰণ আমাৰ গাঁৱৰ মানুহ। সেইখিনি আপোনাৰ সেই যি পুষ্টিকৰ খাদ্য খিনি সেই খাদ্যখিনি প্ৰায় প্ৰকৃতিৰ পৰাই আহৰণ কৰি তেওঁলোকে। খাই থাকে আমাৰ আপোনাৰ ৰাসায়নিক দ্ৰব্যমিহল।
উ।
সাৰ দিয়া পাচলি হওঁক বা সেই সাৰ দিয়া ফল মূলবিলাক যিহেতু তেওঁলোকে ইমান বেছি পৰিমাণে। গ্ৰহণ নকৰোঁ। কৰে সেয়েহে তেওঁলোক মানে বাকী মানুহ খিনিৰ তুলনাত আমাৰ মানুহখিনি যথেষ্ট নিপুতল হৈ। থকা মই দেখিছোঁ মানে।
হয় বৰ্তমান সময়ত টাউন এলেকাৰ। স্বাস্থ্যৰ। প্ৰতি যিটো যতন দেখা পোৱা যায় তাত গৈ গাঁও এলেকাত। স্বাস্থ্যৰ প্ৰতি বহুত ইমান উন্নত মানৰ নহলেও তেওঁলোক। জীৱন জীৱন জীয়াৰ যিটো পদ্ধতি সেইটো বহুগুণে উন্নতি। উন্নত। তেওঁলোকৰ যিটো পুষ্টিকৰ খাদ্য পাব লাগে সেইটো গাঁও এলেকাৰ মানুহে সম্পূৰ্ণ। ৰূপে পায় কিন্তু নগৰ অঞ্চলৰ মানুহে সেইটো। সেই পুষ্টিকৰ খাদ্যয়টো মানে সময়মতে পাবলৈ সক্ষম নহয়
হয় হয়
গাঁও এলেকাত ধৰক বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন শাক চবজি লগতে ঘৰতে উৎপাদন কৰা গৰুৰ গাখীৰ গৰুৰ গৰুৰ গাখীৰ পৰা আদি কৰি সকলো ধৰণৰ পুষ্টিকৰ খাদ্য তেওঁলোকে পায় সময়মতে তেওঁলোকে খাবলৈ পায় লগতে ফল মূল সমূহ যি থাকে সেইখিনি তেওঁলোকে ঘৰতে উৎপাদন কৰা ফল মূল সকলো ফল মূলখিনি তেওঁলোকে খাবলৈ পাৰে যাৰ বাবে তেওঁলোকৰ স্বাস্থ্য বহুত উন্নত মানদণ্ডৰ দেখা পোৱা যায়
হয় এই ক্ষেত্ৰত যদি মানে আমি চাবলৈ যাওঁ আপোনাৰ চুবোৰীয়া মানুহ ক্ষেত্ৰত মানে কিছু অসুবিধাৰ আপোনাৰ তেওঁলোক সন্মুখীন হয়ো যেনেকৈ যদি আমি ক'বলৈ যাওঁ যে আমাৰ গাঁৱৰ গাঁৱৰ গৰ যিখিনি এলেকা সেই গাঁৱৰ এলেকাখিনিত আপোনাৰ য যথেষ্ট পৰিমাণৰ খালি মাটি দেখা পোৱা যায় য'ত আপোনাৰ আমাৰ গাঁৱৰ কৃষকসকলৰ বাবে খেতি কৰিবৰ বাবে যথেষ্ট উপযোগী তাৰ পৰিৱৰ্তে আমি যদি চহৰ এখনলৈ চাওঁ চহ চহৰখনত মানে আপোনাৰ সেই খেতি মাটিৰ পৰিমাণটো যথেষ্ট পৰিমাণে কম
হয়
সেয়েহে মানে আৰু তাৰোপৰি মানে আৰু কিছুমান কথা থাকে ধৰক আমাৰ গাঁৱৰ মানুহ খিনি প্ৰধান আপোনাৰ কৃষি কাৰ্যৰ লগত জড়িত তেওঁলোকৰ আমাৰ গাঁৱৰ যোনখিনি এলেকা বা গাঁৱৰ গাঁওৰ যোনখিনি ঠাই সেই ঠাইখিনিত আপোনাৰ ইমান বেছি পৰিমাণে উদ্যোগো উদ্যোগসমূহো নাই উদ্যোগ ব্যৱস্থাপনাটো সেয়েহে আমাৰ গাঁৱৰ এৰিয়াৰ মানে যোনটো বায়ুমণ্ডল যোনটো চৌপাশৰ মানে আমাৰ পৰিস্থিতি তন্ত্ৰ সেই পৰিস্থিতি তন্ত্ৰটো চহৰৰ তুলনা যথেষ্ট সবল তাৰোপৰি আমাৰ গাঁৱৰ মানুহখিনিৰ ওচৰত আপোনাৰ মানে সময়ো থাকে পৰ্যাপ্ত পৰিমাণৰ সময় যে আমি এইখিনি এইখিনি খেতি কৰি এইটো সময়ৰ কাৰণে আমি উ খাম কিন্তু চহৰৰ মানুহখিনিৰ ওচৰত মানে আপোনাৰ সেই ব্যৱস্থা হনাখিনি নাথাকে তেওঁলোকে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত ঠায় ঠাই নাথাকে তাৰো উপৰি তেখেতলোকৰ ওচৰে পাজৰে চব পাঠো উদ্যোগেৰে ভৰপূৰ আৰু তেওঁলোকৰ তাত ইমান পৰিমাণৰ মাটিও খালী মাটিও নাই সেয়েহে তেওঁলোকৰ এই অসুবিধাখিনি তেখেতৰ মানে দৈনন্দিন জীৱনত তেখেতলোকৰ আহি পৰে
হয় বৰ্তমান সময়ত যেনেদৰে অসম তথা ভাৰতৰ লগতে যেনেদৰে জনসংখ্যা বৃদ্ধি হৈ আছে এনে জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ খাদ্যয় মণ্ডলত বহুত মানে অভাৱনীয় দিশ এটা হ'ব পাৰে নি বাৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত চৰকাৰৰ কেনেকুৱা ধৰণৰ প্ৰতিজ্ঞা থাকিব লাগে
অ হয় এই ক্ষেত্ৰত হয়তো বৰ্তমান সময়ত আমাৰ ইমান এটা নাটনিৰ পৰিস্থিতিৰ সৃষ্টি হয় নাই যদিও আমি যদি অতীতলৈ চাওঁ আমাৰ ধৰক যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল তাৰ কিছুদিনৰ পিছত ধৰক কিছু পৰ্যায়ৰ পিছত কিছু বছৰৰ পিছত আমাৰ দেশত তেনেকুৱা এটা খাদ্য খাদ্যজনিত সংকট আহি পৰি পৰিছিল যেতিয়া আমাৰ সমগ্ৰ দেশতে দেশীয় জৰুৰীকালীন স্থিতি আহি পৰিছিল সমগ্ৰ ভাৰতবৰ্ষ বন্ধ আছিল সেইবিলাকৰ ওপৰত যদি আমি দৃষ্টিগোচৰ কৰো হয়তো আমাৰ ভৱিষ্যতেও মানে আপোনাৰ যি জনসংখ্যা একেৰাহে মানে চলন ৰূপত আপোনাৰ বাঢ়ি আছে হয়তো আমাৰ ভৱিষ্যতে তেনেকুৱা এটা নাটনিৰ সৃষ্টি হ'বও পাৰে কাৰণ কি জনসংখ্যা বঢ়াৰ লগে লগে আমাৰ খেতি মাটিৰ ঠাই নাইকিয়া নকা হ'ব কিয়নো তাত তেওঁলোক ঘৰ বনাব লাগিব থাকিব লাগিব সেয়েহে হয়তো এনেকুৱা এটা পৰিস্থিতি আপোনাৰ সৃষ্টি বা মুখামুখি হ'ব লাগিব আমি যদি চাওঁ আমাৰ তিনিটা মৌলিক সম্পদ আছে আমাৰ অন্ন বস্ত্ৰ বাসস্থান সেই ক্ষেত্ৰত যদি আমাৰ আমি কেৱল মাত্ৰ বাসস্থান
হয়
আমাৰ অন্নৰ ক্ষেত্ৰত মানে দুৰ্বলতা আহি পৰিব। হয়টো যদি মই কেৱল অন্ন আমাৰ বাসস্থানৰ ক্ষেত্ৰত দুৰ্বলতা আহি পৰিব সেয়েহে মানে আমাৰ এনেকুৱা এটা সংকটৰ দিন আহিবও পাৰে ভৱিষ্যতে। সেয়েহে হয়তো চৰকাৰে ইয়াৰ ওপৰত কিছু কিছুমান ব্যৱস্থা ল'ব লাগে বা হয়তো লৈছেও আপুনি কি ভাবে এই বিষয়ে
হয় চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে য'ত মানে জনসংখ্যা বৃদ্ধি হলেও খাদ্য বস্তু নাটনি হোৱাৰ কিছু দিশত আগবাঢ়িবলৈ চেষ্টা কৰিছে। কিন্তু এই কেত্ৰ এই ক্ষেত্ৰত মানে চৰকাৰ কাৰে যিসকল খেতি কৰিব সেইখিনি কৃত্ৰিম প্ৰক্ৰিয়াৰেহে কৰিব লাগিব তেওঁলোকে বৰ্তমান যিদৰে খেতি পদ্ধতি চলি আছে তেনেকৈ যদি খেতি পদ্ধতি চল থাকে সেই খাদ্য সামগ্ৰীয়ে বৰ্তমান নাটনি হবও পাৰে। সেই দিশত তেওঁলোকে বিজ্ঞানসন্মত ভাৱে কিছুমান কৃত্ৰিম ভাৱে চব্জি কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা দেখা পা। পোৱা গৈছে।
হয় হয় হয় এইটো এটা এইটো এটা আপুনি ঠিক কথাই কৈছে যদি মানে আমি যদি চাওঁ আমাৰ গাঁৱৰ মানুহখিনি আমাৰ গ্ৰাম্য জীৱনৰ যোনখিনি জনসাধাৰণ সাধাৰণে আমাৰ জৈৱিক যোনবোৰ প্ৰক্ৰিয়া জৈৱিক প্ৰক্ৰিয়াৰে আমি খেতি কৰা দেখা পাওঁ ধৰক এতিয়াও বিভিন্ন ঠাইত হয় টো গৰুৰে হাল বোৱাৰ সেই যোনটো পৰম্পৰা সেই পৰম্পৰাটো অব্যাহত ৰাখিছে হয়তো তেওঁলোকৰ কিছুমান এনেকুৱা ধাৰণা আছে যে যদি মানে আপোনাৰ খেতিত সেই পাৰম্পৰিক পদ্ধতিবোৰ ব্যৱহাৰ কৰে যোনবোৰ পদ্ধতি আগৰ পৰা চলি আহিছে সেই পদ্ধতিবোৰ ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতাটো মানে হ্ৰাস নেপায় কোনো দিনলৈ কমি নাযায় সেই মাটিৰ উৰ্বৰতা সদায় একেই থাকে যদি আমি তাত সেই আমাৰ নতুন যোনখিনি আঁচনিৰ অন্তৰ্গত আপোনাৰ বৈজ্ঞানিক পদ্ধতি সেই বৈজ্ঞানিক পদ্ধতিখিনি যদি আমি তাত অৱলম্বন কৰাওঁ তেন্তে হয়তো আমাৰ সেই মাটিৰ উৰ্বৰতা বা মাটিৰ যোনটো সাৰুৱা গুণাগুণ সেই গুণাগুণটো হয়তো ক্ষতি হ'ব পাৰে যাৰ ফলত আপোনাৰ যিমান পৰিমাণৰ শস্যত উৎপাদন হ'ব লাগিছিল সিমান পৰিমাণৰ নহ'বও পাৰে ইয়াৰ ফলত হয়তো কোনো ক'ৰবাত নহয় ক'ৰবাত আমাৰ নিচিনা কাম নৰ ক্ষেত্ৰত মই ইয়াৰ এটা বেয়া প্ৰভাৱ পৰিব যেন মোৰ অনুভৱ হয়। মোৰ ব্যক্তিগত মতামত সেইটোৱে আপুনি কি ভাবে এই বিষয়ে অকমান জনালে মানে ভাল লাগিব
হয়, বৰ্তমান সময়ত আমাৰ এই স্বাস্থ্য যতনৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণত বিভিন্ন আঁচনি নিৰ্মাণ কৰি আছে আমি এই কথা খিনি পৰৱৰ্তী সময়ত জানিবলৈ পাম যে চৰ কিমানটো আমাৰ কাৰণে মিনাম বিজ্ঞানসন্মত ভাৱে কাম কৰিলে বা কৰি থৈ গৈছে সেইখিনি আমি পিছৰ পৰ্যায়ত দেখিবলৈ পাম। কিন্তু আপোনালোকত এইটো দিশত আলোচনা কৰি আজি খুবেই ভাল লাগিলে আকৌ এনেকুৱা এটা নতুন আছ শুনিলোৱে আপোনাৰ সতে এটা নতুন দিনত আপোনাৰ লগত কথা পাতিম। ধন্যবাদ।